অ'।
ক'ত আছা?
এতিয়া আছোঁ যে কাক পথাৰত দেই।
অ', ভালনে?
ভাল ভাল, একদম বঢিয়াকে বহি বতৰৰ আম খাই আছোঁ বুলি ক'ব লাগিব এতিয়া।
বঢ়িয়া। কেতিয়া গ'লা?
আধা ঘন্টা মান হ'ল বুলি ক'ব লাগিব দে।
অ', অকলে নে আৰু কোনোবা?
এ, লগৰ এজনীৰ লগত।
বঢ়িয়া, হেৰি তাৰপৰা কেতিয়া ঘূৰিলা বাই
হু?
বায়গৰ পৰা কেতিয়া ঘূৰিলা?
বায়গুৰিৰ পৰা ঘূৰিলো তোমাৰ এটা, দেৰটামান বজাত ৰুম পালোহি আৰু।
অ', অ'। মানুহ চাব গৈছিলা? মানুহ চাবলৈ গৈছিলা নেকি? ন' কইনা চাবলৈ গৈছিলা।
মাতটো অহা নাই ভালকৈ। অ', মাতটো স্পষ্টকৈ অহা নাই আকৌ। অ', হেল্ল'। ভালকে অহা নাই মাতটো। এতিয়াও অহা নাই। মোৰ ফালে টাৱাৰ নাই চাগে।
তই আছোন হেল্ল'। শুনিছ? শুনিছা নাই? হেল্ল'। হেল্ল'।